নমস্কাৰ। হয় মই আপুনি ফ্ৰী আছেনে।
আছোঁ আছোঁ ফ্ৰীৰি আছোঁ বৰ্তমান।
হয় মই আপুনি যদি ফ্ৰীৰি আছে মই আপোনাৰ পৰা এটা বিষয়ৰ ওপৰত জানিব বিচাৰিছিলোঁ।
হয়, কওকচোন।
হয়, মই আপোনাৰ পৰা। হয়, মই আপোনাৰ পৰা ব্যয়ৱসায়ৰ বিষয়ে জানিব বিচাৰিছিলো। আপুনি মোক জনাব নেকি অলপ ব্যৱসায় বিষয়ে।
হয়, হয় আপোনাক নিশ্চয় জনাই আছোঁ মই ব্যৱসায়ৰ বিষয়ৰ ওপৰত।
হয়, হয়, হয়।
হেল্ল'।
কওকচোন হয়, হয় শুনি আছো।
ব্যৱসায় মানে অল আপোনাৰ। অকল মানে কিনা বেচা নহয়, ই আপোনাৰ সপোন পৰিশ্ৰম- দায়িত্ব এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰে।
হয়, হয়, হয়, নিশ্চয়, নিশ্চয়।
এ প্ৰত্যেক ডাঙৰ ব্যৱসাৰ এদিন মানে এদিন ডা ডাঙৰ কৰিব লাগ দি ফাৰ্ষ্ট- সৰু পৰা আৰম্ভ কৰিব লাগব উ'ম।
হয় হয় হয়।
অ কিনে ডাঙৰ কৰিব বুলি আপোনাৰ অঁ হিচাপ হওক আপোনাৰ- গোটেইখিনিৰ পৰা আপুনি ফাৰ্ষ্ট টাৰ্গ ধৰি ল'ব লাগিব। গ্ৰাহকক লগত আপুনি ভাল ব্যৱহাৰ কৰিব লাগিব। গ্ৰাহকক বিশ্বাস দিব লাগিব।
হয়, হয়, হয়, নিশ্চয়, নিশ্চয়, নিশ্চয়।
টো আপুনি মানে ব্যৱসায় কৰিব লাগিব মে এবাৰ মানে বিশ্বাস। গ'লে গ্ৰাহকে আপোনাৰ ওচৰত নাহিব ন।
হয়, হয়, হয়, হয়।
তাৰপিছত আপোনাৰ। আপোনাৰ হিচাপটো ভাল হ'ব লাগিব। হিচাপটো গণ্ডগোল হ'লে আপোনাৰ। সেই ব্যৱসায়টো নচলিব আপোনাৰ সকলো ফালৰ পৰা আপুনি লোকচান হৈ যাব।
হয়, হয়, হয়।
তাৰপিছত ব্যৱসায় কৰিলে আপোনাৰ বিভিন্ন ধৰণৰ বাধাটো সৃষ্টি হ'ব পাৰে। লোকচান আহিব সমালোচনা আহিব কিন্তু আপুনি হাৰ মানিব নালগে। নালাগিব আৰু যিজনে হাৰ মানিব। আপোনাৰ সেইজন ব্যৱসায় কেতিয়াও হ'ব নোৱাৰিব আচল ব্যৱসায়।
হয়, হয়, হয়, হয়।
সকলো বাধা নেওচি আপুনি ব্যৱসায় কৰিব লাগিব। হাজাৰ প্ৰব্লেম হ'লেও আপুনি সেই প্ৰব্লেমটোক। পাৰ কৰি সেই প্ৰব্লেমটো পাহৰি পেলাই আপুনি আৰু আগুৱাই যাব লাগিব।
হয় হয় হয়
এতিয়া ব্যৱসায় বুলি ক'লে বিভিন্ন ধৰণৰ ব্যৱসায় হয় আপোনাৰ-
হয়।
এই ধৰক এই বজাৰত বেচা কিনা কিনা। উম কাপোৰ কিবা কিবি এইবিলাক বিভিন্ন ধৰণৰ ব্যৱসায় আছে।
হয়, হয়।
সেয়া আৰু ব্যৱসায়।
হয়, আপুনি ঠিকে কৈছে বাৰু আপুনি ব্যৱহাৰ। বিষয়ে আপুনি কৈছে বাৰু অ তথাপিও মই আপোনাক অলপ। জনাব বিচাৰো ব্যৱসায়ৰ বিষয়ে, হয় এ যদি- আপুনি ব্যৱসায়ৰ বিষয়ে ক'বলৈ আমি ব্যৱসায়ৰ বিষয়ে ক'বলৈ যাওঁ। আমি ব্যৱসায় বুলি ক'ব লাগিব যে আমি- লাভ অৰ্জন কৰাৰ যিটো আমাৰ উদ্দেশ্য সেইটোৱে আমি ব্যয়ৱসায় বুলি ক'ব লাগিব যিটোৰ দ্বাৰা আমাৰ- মানে আহ লাভ হয় সেইটোকে আমি ব্যৱসায় বুলি ক'ব লাগিব। আহ আমাৰ অ হয় যাৰ দ্বাৰা আমাৰ নিজৰো মানে সপোন পূৰণ হয়। লগতে আমাৰ পৰিয়ালৰ হয় বা আ আপোনাৰ ওচৰ চুবুৰীয়াৰো। এ মানে যিবোৰ মানে সহায় সহযোগিতা মানে আপুনি আগবঢ়াব বা- আপুনি অঁ দাম- কি কৰিব সেইটো কৰিব লাগিলে আপুনি আপোনাৰ- পইচা থাকিব লাগিব গতিকে পইচা থাকিব লাগিলে আপুনি ব্যৱসায় কৰিব লাগিব বা আপুনি আন কিছুমান কাম কৰিব লাগিব যাৰ দ্বাৰা আপোনাৰ হাতত পইচা থাকে। গতিকে পইচাটো যিহেতু আমাৰ দৰকাৰ গতিকে আমাৰ ব্যৱসায়ৰো আৰু। আহ অলপ দৰকাৰ। গতিকে ব্যৱসায়ৰ যদি আমি প্ৰকাৰ ক'বলৈ যাওঁ, আমি ক'ব লাগিব যে আহ মানে আমাৰ উৎপাদনকাৰী ব্যৱসায় বুলি আমি ক'ব লাগিব। কিছুমান আমাৰ আছে উৎপাদনকাৰী ব্যৱসায়। যেনেকুৱা ধৰি লওক আপোনাৰ, যাৰ দ্বাৰা আমাৰ বস্তুটো উৎপন্ন হয়। যেনেকৈ আমাৰ ধৰি লওক, আ কল কাৰখানাৰ কথাই কওক, বা আপোনাৰ বস্ত্ৰ উদ্যোগৰ কথাই কওক, আদিবোৰ হ'ল আপোনাৰ উৎপাদনকাৰী ব্যৱসায়, যাৰ দ্বাৰা হয় যাৰ দ্বাৰা আমাৰ উৎ বস্তুটো উৎপন্ন হয়। আৰু আমি যদি ক'বলৈ যাওঁ আৰু এটা মানে ব্যৱহাৰ প্ৰকাৰ যদি আমি আৰু ক'বলৈ যাওঁ,
হয়'
তেতিয়া আমি ক'ব লাগিব যে আপোনাৰ' বাণিজ্যিক ব্যৱসায়ী।
হয় হয়।
এনেকুৱা ধৰি লওক আমি বস্তুটো আনিলোঁ, তাৰ পৰা আনি আমি বেচিলো, সেইটো যেনেকুৱা ধৰি লওক' আমাৰ দোকান বা পাৰিকা তেওঁলোকে সেই কল কাৰখানাৰ পৰা আনিব বস্তুটো, আনি তেওঁলোকে বিক্ৰী কৰিব, সেইটো হ'ব আপোনাৰ বাণিজ্যিক ব্যৱসায়ী। আৰু আমি ক'ব লাগিব যে' আপোনাৰ সেৱামূলক ব্যৱসায় কিছুমান আছে, যেনেকুৱা ধৰি লওক, যিটোৰ দ্বাৰা মানুহৰ মানে সেৱা মানে হয় বা মানে মানুহৰ সহায় হয়। সেইটোক আমি সেৱামূলক ব্যৱসায় বুলি কওঁ। আহ যেনেকুৱা ধৰি লওক আপোনাৰ হয়, যেনেকুৱা আপোনাৰ ধৰি লওক বেংক কওঁক, বা আপোনাৰ চিকিৎসালয়ৰ যিটো আমাৰ ফাৰ্মাচী বুলি কয়, আহ ইংলিছত সেইটো আমাৰ যিটো আমাৰ শিক্ষকতা, শিক্ষকতা অতি অতি গুৰুত্ব গুৰুত্বপূৰ্ণ বিষয় যে শিক্ষকতা, সেইটোএ আপোনাৰ সেৱামূলক ব্যৱসায়। যাৰ দ্বাৰা আমাৰ আহ ল'ৰা-ছোৱালীবোৰ মানে, শিক্ষা অৰ্জন কৰি এটা সময়ত মানে ভাল মানুহ হোৱাৰ মানে দিশত আগবাঢ়ি যায়, সেইটো হ'ব আপোনাৰ সেৱামূলক ব্যৱসায়।
হয় হয়।
কিন্তু আমি যদি ক'বলৈ যাওঁ, যে আপোনাৰ ব্যৱসায়িক সংগঠনৰ মানে আমি গাঁথনি বুলি যদি ক'বলৈ যাওঁ আমাৰ আমি এটা কথা ক'ব লাগিব যে, আপোনাৰ একক মালিকী স্বত্ব। যাৰ দ্বাৰা একক মালিকী স্বত্বৰ দ্বাৰা এনেকুৱা হয়! যে আপুনি এজন মানুহে তাৰ মানে তাৰ সেই কামৰ দ্বাৰা বা ব্যৱসায়ৰ দ্বাৰা আপুনি আহ মানে উন্নত হব বা আপুনি মানে নিয়ন্ত্ৰিত মানে নিয়ন্ত্ৰণ কৰা যিটো মানে কৰে, সেইটো হ'ব আপোনাৰ একক মালিকী স্বত্ত্ব। মানে এজন মানুহে মানে সকলোবোৰ দিশ পৰিচালনা কৰি তেওঁ চলাই থাকে। সেইটো হ'ব আপোনাৰ একক একক মালিকী স্বত্ত্ব। আৰু যদি আমি ক'বলৈ যাওঁ' এ আপোনাৰ অ অংশীদাৰী মানে ব্যৱসায়, এ যিটো আপোনাৰ ধৰি লওক, দুজান বা মানে ততোধিক মানে মানুহ মানে আপোনাৰ জড়িত হৈ থাকে, আহ মানে এ তাৰ দ্বাৰা সেই দু দুই তিনিজন মানুহ মানে সেই ব্যৱসায়ৰ দ্বাৰা উপকৃত হয়। সেই ব্যৱসায়ীটোক আমি অংশীদাৰী ব্যৱসায় বুলি কও আৰু যদি আমি ক'বলৈ যাওঁ' আপোনাৰ মানে যৌথ মানে মূ মূলধনী কোম্পানী, যেনেকুৱা ধৰি লওক আপুনি কোম্পানী এটা ঘটিছে, সেই কোম্পানীটোত আপুনি অ' অকলেইতো মানে অ'- চম্ভলাৰ মানে সম্ভৱ নহয় তাত আপোনাৰ বহুতো কৰ্মচাৰী ৰাখিব লাগিব, বা আপুনি অ'- তেনেকুৱা ধৰণৰ মানে ষ্টেপ-বাই-ষ্টেপ মানুহ ৰাখিব লাগিব। এ- সেই সেইটোক আমি ক'ব লাগিব যৌথ মূল্য, কোম্পানী বুলি আমি ক'ব লাগিব সেইটো, যিটো আমাৰ ব্যৱসায়ৰে অন্তৰ্ভুক্ত বুলি আমি ক'ব লাগিব।
হয় - হয় - হয়। আৰু যদি আমি
হয়। আৰু যদি আমি ক'বলৈ যাওঁ যে, ব্যৱসায়ৰ মূল উপাদানসমূহ যদি আমি ক'বলৈ যাওঁ, আমি ক'ব লাগিব যে আপোনাৰ মূলধন অ'- বা আপোনাৰ পৰিকল্পনাৰ বা আপোনাৰ প্ৰচাৰ গৱেষণা বা আপোনাৰ অ'- বিপন বুলিও আমি ক'ব লাগিব। হয়। আৰু আপুনি ব্যৱসায়ৰ বিষয়ে কি ক'ব বিচাৰে? অ'- মোক
অলপ। ব্যৱসায় হৈছে আপোনাৰ মানৱ সভ্যতা আৰ্থিক উন্নতিৰ এটা মূল স্তম্ভ।
হয় - হয়
হ আপোনাৰ ইয়াৰ জৰিয়তে আপুনি বস্তু আৰু সেৱাৰ উৎপাদন বিতৰণ আৰু বিনিময় কৰিব পাৰে।
আৰু ব্যৱসায় কেৱল লাভৰ বাবেই নহয়, দেশৰ অৰ্থনীতি আৰু নিবনুৱা সমস্যা সমাধানতো ভূমি আ- মানে বিশেষ ভূমিকা গ্ৰহণ কৰে- পালন কৰে।
হয় - হয় - হয়, নিশ্চয়। খুব
এতিয়া আপোনাৰ ব্যৱসায় প্ৰকাৰ আপুনি কোৱা ধৰণে ব্যৱসায় প্ৰ কাৰ আৰু বহুত আছে। উৎপাদনমুখী ব্যৱসায়, যেনে কাপ পোৰৰ কাৰখানা, খাদ্য সামগ্ৰী, এইবিলাক। তাৰপিছত বাণি জ্যিক ব্যৱসায়, যেনে আপোনাৰ পাইকাৰী আৰু খুচুৰা দোকান, আৰু আপোনাৰ মূখী ব্যৱসায় হয় আপোনাৰ যেনে বেংক, স্কুল হস্পিটাল, অনলাইন সেৱা আদি। অ' আৰু বিভিন্ন ধৰণৰ আছে। আৰু আপোনাৰ ব্যৱসায় আপুনি সফল হ'বলৈ কেইটামান গুণৰ মানে দৰকাৰ হয়।
হয় - হয় - হয় - হয়। নিশ্চয় - নিশ্চয়।
পৰিকল্পনা লাগিব, যে আপুনি যি ব্যৱসায় কৰিব, কিমান পুঁজি লাগিব, বা গ্ৰাহক কোন, আগতে ঠিক কৰিব লাগিব। আপোনাৰ তাৰপিছত অ'- সততা আৰু ধ য্য লাগিব। সোনকালে ডাঙৰ হ'ব খুজিলে নহ'ব, লাহে - লাহে নাম কৰিব লাগিব।
হয় - হয় - হয় - হয়।
তাৰপিছত আপোনাৰ বি- বিপণন, ভাল বিজ্ঞাপন আৰু গ্ৰাহকৰ লগত ভাল ব্যৱহাৰ এইবিলাক আপোনাৰ লাগিব, তেতিয়াহে ব্যৱসায়ত আপুনি সফল হ'ব পাৰিব।
হয় - হয় - হয়, নিশ্চয় - নিশ্চয়। হয়, আপুনি খুব অতি অ'- মানে ভাল কথাই ক'লে, যে ব্যৱসায়ৰ বিষয়ে মানে বহুখিনি আ- কথা ক'লে বাৰু, ভাল কথা ক'লে। তথাপিও মই আৰু চমুকৈ আপোনাক এ মানে ব্যৱসায় কৰিব হলে মানে ব্যৱসায় গৰাকী মানে কেনে- গৰাকীটো কেনেকুৱা হ'ব লাগিব মই অলপ চমুকৈ কৈছোঁ বাৰু আপোনাক, যে ব্যৱসায়ীগৰাকী এনেকুৱা- এনেকুৱা হ'ব লাগিব, যে আপুনি মানে অলপ মানে ধৰা-বন্ধা টাইপৰ মানুহ হ'ব লাগিব। তেওঁ মানে এটা খুটিতে থাকিলে নহ'ব। তেনেকুৱা ধৰি লওঁক, আপোনাৰ পৰা যদি সেই মানুহগৰাকীয়ে উম- মানে পাঁচ শ টকাৰো যদিহে আপোনাৰ পৰা বস্তু লয়, যদি গৰাকী- মানে হি চাপত যদি সেই পাঁচশ দুই টকা হয়, বা আপোনাৰ পাঁচশ দশ টকা হয়, তেতিয়াহ'লে তেওঁক সেই দশ টকাটো দুই টকাটো এৰি দি- এৰি দিব লাগিব। তেতিয়াহে তেওঁৰ মানে সেই দোকানত বা মানে ব্যৱসায়ৰ লাভ হ'ব, গ্ৰাহক আহিব, তেওঁ- তেওঁলোকে ভাবিব মানে গৰাকীয়ে মোক মানে ভালে খিনি ৰেহাই দিলে তেনেকৈ ভাবিব গতিকে গতিকে আপোনাৰ সেইটো সেইটোৰো দৰকাৰ আৰু যদি আপুনি কৈছে বাৰু তেও মানে - মানে জোনে মানে ব্যৱসায় কৰিব ব্যৱসায় গৰাকী আপোনাৰ নম্ৰ ভদ্ৰ হ'ব লাগিব ভদ্ৰ মানে ভাল আচৰণ কৰিব লাগিব গ্ৰাহকৰ ওচৰত আৰু লগতে আপোনাৰ ৰাগিয়াল হ'ব নালাগিব খং কৰিবব নালাগিব গ্ৰাহকক তেতিয়াহে আপোনাৰ দোকানত বা আপোনাৰ ব্যৱসায়ত মানে গ্ৰাহকে ভিৰ কৰিব। হয় তেতিয়া আপোনাৰ লাভ হব হয়, আৰু যদি আমি ক'বলৈ যাও উম, মানে ব্যৱসায়ৰ বিষয়ে যদি আমি ক'বলৈ যাও মানে বহু তো ধৰণৰ আমাৰ ব্যৱসায় আছে তেনেকুৱা ধৰি লওক পা ইকাৰি ব্যৱসায় আছে খুচুৰা ব্যৱসায় আছে, কিছুমানে মানে পাইকাৰী - পাইকাৰী ব্যৱসায় বুলি যদি আমি ক'বলৈ যাও পাইকাৰী ব্যৱসায় এনেকুৱা ধৰণৰ যে তেওঁলোকে মানে ডাইৰেক্ট কোমপানীৰ পৰা লৈ আহিব, আৰু লৈ আহি আপোনাক খুচুৰা বিক্ৰিতা সকলোলৈ দি সেইটো আমাৰ মানে পাইকাৰী বিক্ৰিতাৰ ধৰ ধৰণত ধৰা হয়।
হয়-হয়-হয়।
খুচুৰা বিক্ৰীসকলে আপোনাৰ গাঁৱত ফেৰী মাৰি মানে বিক্ৰী কৰিব সেই আপোনাৰ মানে খুচুৰা ব্যৱসায়ত ধৰা হয়, বা আমাৰ দোকান বোৰতো মানে উপলব্ধ হয় সেইটো আমাৰ খুচুৰা বিক্ৰিতাতে ধৰা হয়। আৰু আপোনাৰ হয় আৰু আপোনাৰ লগতে যিবোৰ যিগৰাকী ব্যৱসায়ী হ'ব সেই ব্যৱসায়ী গৰাকীৰ কিছুমান মানে অংকৰো মানে তেওঁলোকৰ দৰকাৰ যে এইটো হিচাপ নিকাচ ৰাখিব লগা হয় লাভ কিমান হ'ল। তেওঁ মানে ব্যৱসায়টোত কিমান পুঁজি আগবঢ়ালে কিমান তেওঁৰ লাভ হয়। সেইটো হিচাপো তেওঁ ৰাখিব লাগিব বা গ্ৰাহকক তেওঁক কিমান বস্তু দিলে সেই এ সেইখিনি অৰ্থাৎ তেওঁ মানে লাভ লোকচানৰ অং হিচাপ ৰাখিব লাগিব প্লাচ তেওঁ অ, মানে এ হিচাপ ৰাখিব লাগিব যে কিমান তেওঁ মোৰ পৰা বস্তু ললে কিমান
হয়-হয় আৰু আৰু আৰু মই এটা কও আপোনাৰ এই ব্যৱসায় আপুনি কৰিব হ'লে নতুনত টো লাগিব সময়ৰ লগে লগে নিজকে সলনি কৰিব লাগিব নহ'লে বজাৰৰ পৰা বহুত পিছ পৰি যাব আপুনি। আৰু আপোনাৰ পুঁজি আৰু হিচাপ লাগিব আপোনাৰ সত সেই টকাৰ সঠিক ব্যৱহাৰ আৰু আয় ব্যয়ৰ হিচাপ ৰাখিব লাগিব নহ'লে ল লোকচান হ'ব আৰু আপোনাৰ প্ৰচাৰ লাগিব ভাল প্ৰচাৰ হ'লেহে আপোনাৰ ব্যৱসায়ত আগবাঢ়ি যাব পাৰিব।
হয়-হয়-হয় বহুত অতি জৰুৰী কথা ক'লে আপোনাৰ পৰা মই ব্যৱসায়ৰ বিষয়ে জানি বহুতেই বেছি ভাল লাগিল আৰু পিছত আপোনাৰ পৰা এনেকুৱা বিষয়ৰ ওপৰত বহুতো নজনা কথা জানিম বুলি আশা থাকিল।
হয় - হয় নিশ্চয় ধন্যবাদ।
হয়-হয় ধন্যবাদ-ধন্যবাদ।